হেল্ল।
হেল্ল।
অ শুনিছানে নাই?
অ শুনিছো, শুনিছো।
অ, কি খবৰ তোমাৰ?
আছো আৰু, তুমি?
অ এই আছো ৰ'বা ঠিকে-ঠাকে। সিমান এটা ভাল নহয়। অ হেল্ল' শুনিছানে নাই?
কি কৰিছা?
এ মই এটা প্ৰজেক্ট আছিলে ৰ'বা। এই স্কুল সোপা বন্ধ দিলে নহয়। এতিয়া সেই স্কুলৰ অলপ কাম আছিল। এই প্ৰজেক্ট
হা হা হা? কি কৈছা? কি কৈছা?
এ স্কুলৰ অলপ প্ৰজেক্ট আছিল ৰ'বা। এই আমাৰ মাষ্টৰনী মাখ ক দিছে। এই চৰকাৰৰ ফালৰে কিবা আছে স্কিম, তাৰে প্ৰজেক্ট আছিল ৰ'বা, সেই মই কৰি আছিলো।
অ', হয় নিকি।
উম, তুমি বৰ্তমান আজিকালি ক'ত থাকা।
এই ঘৰতে আছোঁ ৰ'বা, এই মোৰ মতাটো মদ খাই কেনে লাং খাই বাং খাই পৰি থাকে ঘৰতে।
য়ে-য়ে কি কোৱা, কেতিয়াৰ পৰা চখ লাগিল।
এই লগৰ গিলাৰ লগত যায় নহয়, পথাৰত গৈ কেনে গেলাই খাই আহে।
ঐ অলপ গুৰুত্ব দিবা, এইবিলাক ভাল বস্তু নহয় খোৱা।
কি ক'বা আৰু আজি দুই কোব মাৰছো।
অ', তোমাৰ গাতটো হাত নোতোলে চাগে ন।
নাই মইহে দিছো।
উম, হম, পিছে তাৰ এতিয়া চাকৰিটো আছে নে নাই। এনেকে মদ খাই থাকিলে কেনকে চলিব ঘৰ।
অ', আছে, এই বন্ধৰ দিনা খাই আৰু মানে।
অ', অ', তুমি অলপ চকু দিবা। মই বোলো তুমি ক'বাত ফুৰিবই গ'লা নেকি, তোমাৰ মই এ ফেচবুকত ষ্টেটাচ দেখা পালো, কেদাৰনাথ যোৱা।
আগতে গৈছিলো ৰ'বা। এই যোৱা বছৰে গৈছিলো, ফটোটো মই বিচাৰি পোৱা নাছিলো মোবাইলটো বেয়া হৈছিল নাই। এতিয়া মই আপলোড দিলোঁ কালি।
হয় নেকি বৰ বেয়া কথা দেই, দুখ ল দুখজনিত কথা।
ক'বাত গৈছিলা নে নাই।
এ মই বৰ্তমান তোমাৰ এ শিৱসাগৰ ফালে যাম বুলি ভাবি আছিলো, কিন্তু এ ত পইচা মানে ফাচি আছে এক জেগাত, পোৱা নাই পালে যাম আৰু ই পিনে চেলাৰীতো হোৱা নাই নহয়।
অ', তুমিতো কৈছিলা তুমি হানিমুনত যাবা লণ্ডন।
অ', পিছে মই বালি গ'লো নহয়।
কেতিয়া গ'লা।
এ তোমাৰ মে'ৰ লাষ্টৰ মানে ৰ'বা, মই ফটো দিয়াই নাই। এই তোমাকে ক'লো আৰু। এই তোমাকে কোৱা গ'ল আৰু।
অ'। অ', মই এইটো বছৰৰ জানুৱাৰীতে মই গৈছিলো ৰ'বা, ডুবাইত গৈছিলো সোণৰ গলৰ চেইন এডাল লৈ আহিছোঁ, আঙুঠি খাৰু পিন্ধি আহিছোঁ।
অ', মজা- মজা, ভালে কৰিলা দিয়া। কাৰণ সেইবিলাক বাহিৰা ৰাই ক'ব গ'লে দেশত অলপ কিছুমান বস্তু দাম বিলাক কম বেছি থাকে বাৰু, কিনি অনাতো ভালেই হৈছে কিছু, তোমাৰ।
অ', এ এ হেৰি, তাতে আৰু ডনাল্ড ট্ৰাম্পৰো মিটিং আছিলে, তেখেত আহিছিলে। এই তেখেতকো দেখা পাইছোঁ, হেণ্ডশ্বেক মিলাইছোঁ।
বা ধুনীয়া চোন, ভাল-ভাল বহুত ভাল- ভাল।
অ', তুমি দেখা পাইছানে নাই।
নাই-নাই, মই তেনেকে চেলিব্ৰিটি তেনেকে কাকো আজিলৈ লগ পোৱা নাই বাৰু।
অ', তেখেতটো প্ৰেচিডেণ্টহে হয়।
অ-অ, অ-অ। বাকী তুমি এতিয়া কি খালা?
মই আজি গাহৰি মাংচ অলপ বনাইছিলো, সেইটোকে খালো আৰু।
অ, ফেভৰেট নেকি তোমাৰ?
ফেভৰেট নহয়। এ আ তেখেতে আনিছিলা আজি বনালো। বনাই মানে অলপ খালো আৰু।
অ চাবা কিন্তু দেই। এই গাহৰি বোলা বস্তুটো মই ইমান এটা ভাল নাপাওঁ, মই নাখাও বাৰু। কিন্তু বহুতৰ মুখতে শুনছো আৰু যে এইটো অ সঠিকভাৱে মানে ক'ব গলে এইটো ইমান এটা ভাল নহয়, হানিকাৰক।
অ মও শুনিছো এইটো কিবা পেলো হয় বুলি কেনে। এই তেতিয়াৰ পৰা নাখাও নাখাও ঘিণ সোমাই গৈছে। আজি আৰু আন এক কিলো আনলা কেনে বনাল
উম, উম মানে তোমাৰ এই শাস্ত্ৰমতে ক'ব গ'লে অচুৰ বংচ কা হে না, অচুৰ বংচ কা। তেনেকে কিবা কয় আৰু।
অ হ-হ-হ হয় নেকি?
উম, উম অলপ চাবাচোন তুমি। পিছে তুমি এইটো আগত, অ-অ। অ, অ পিছে সেই কি ক'লা?
জোলেদি ভাত খাইছোঁ আজি।
অ নাখাবা পিছে। এ তোমাৰ চৰ্বি ওলাব, পেট ওলাব। পিছত বেয়া দেখা হ'ব।
অ, অ।
বহুত দিন দেখাই নাই নহয়। মই বোলো ফোন এটা কৰো তোমাক।
অ মালেইছিয়া তুমি কেতিয়া যাবা?
এ মালেছিয়াৰ কথা নক'বা আৰু এ বৰ ঝনঝট লাগি গ'ল। মানে কি হ'ল এ মোৰ সেই দেৱৰটোৰো বিয়া তাৰমানে। এতা বিয়াৰ পিছতে আৰু ভাবিম আৰু সেইটোৱে।
অ মালেছিয়া গলে মোকো লগ ধৰিবা দেই, মইয়ো যাম।
অ এ সেনেকে তোমাৰ বান্ধৱী বান্ধৱী গলে ভাল হয় দিয়াচোন।
অ নহ'লে মালেছিয়া যদি আমি
থৈ যাম লাগা হ'লি।
অ আমি এটা কাম কৰিব পাৰো। আমি মালেছিয়াৰ পৰা আমি পেৰিছত গুচি যাম দিয়া। আইফিল টাৱাৰ চাই আহিম।
অ সেনেকে পাৰি কিন্তু। পাৰি পাৰি। ম মোৰ কিন্তু চুইজাৰলেণ্ড যাব বৰ মন আছে দেই।
এ চুইজাৰলেণ্ডৰ সে
অলপ কষ্টলি কিন চুইজাৰলেণ্ড কিন্তু পাৰি কিন্তু যাব। এতিয়া গ্ৰীচো ধুনীয়া বহুত ধুনীয়া।
অ গ্ৰীচত যাব পাৰি। যি গ্ৰীচ ধুনীয়া, স্কটলেণ্ড ধুনীয়া।
উম, এই আমাৰ এখেতটোকে মদাহীডালকে পইচা খুজিব লাগিব আৰু। এইপিনে মই বাৰু মোৰ ভাগত লৈ যাম আৰু।
মোক একো ক'ব নোৱাৰে। মই আৰু বেগ এ টি এমটো লৈ কেনে পইচা ওলাই ল'ম আৰু মোক একো ক'ব নোৱাৰে।
উম। কি ক'বা? এই মদ খোৱা জ্বালাটোৱে মানে তোমাৰটোও মদ খায়, মোৰটোও মদ খাই মানে কি ক'বা আৰু।
অ', অ'।
তাকে- তাকে। বাকী তোমাৰ কি হেৰি মোৰ দেওৰৰ বিয়াত আহিবা তুমি।
অ', ক'ত ক'ৰ ছোৱালী।
এ ইয়াৰে ৰ'বা নাৰেংগীৰে। গুৱাহাটী নাৰেঙ্গী যে। অ', চিনি পোৱা নে নাই।
পাওঁ-পাওঁ।
অ', আমাৰ ঘৰৰ পৰা দূৰ হয় বাৰু, এতিয়া মোৰ ঘৰত তোমাৰ হেৰি ক'ব গ'লে, লামডিঙত, এতিয়া ছোৱালীজনীৰ ঘৰ হ'ল নাৰেংগী, দূৰ আছে বাৰু। এতিয়া উপায়তো নাই, সেই ফেচবুকত ভালপোৱা, আজিকালিতো সেইয়ে যুগ ন। বিদেশৰ ছোৱালী অসমত আহি পাই অসমৰ ছোৱালী বিদেশ গৈ পাই।
তাকে।
উম, যেনেকে তুমি কব গ'লে ইমান দি ব্ৰুগড়ৰ পৰা তুমি গুৱাহাটীত আহি পাইছা, হয় নে নাই।
অ'।
উম। কিন্তু তোমালোকক দুজনক কিন্তু ভাল লাগে দেই, তোমালোক কাপুল দুজনক ভাল লাগে দেই।
অ', অ', এয়া ভাল লাগিলে কি হ'ল আমাৰ যি কাজিয়া লাগে।
অ', তোমাৰ মৰম ৰাখিবা আকৌ।
সেইটো হয়, তুমি এতিয়া কি কৰি আছা।
এ কি ক'বা আৰু খোজকাঢ়ি আছো চ'ৰি- চ'ৰি চুপকে- চুপকে। এ সেই ফ ফিলিম এখন চাই আছিলো। হঠাতে কাৰেণ্টটো গুচি গ'ল। এ গৰম দিছে আৰু।
আগতে মই দিল না দিয়া দিল না লে লিয়া সেইটো মই চাই আছিলো।
অ'। কিবা আছিল ৰ'বা নামটো পাহৰিলোঁ নহয় মই।
অ'।
উম, পিছে আজি আজিকালি তোমাৰ সেই চখটো আছেই তাৰমানে চিনেমা চোৱা।
আছে-আছে মই চাওঁ, যেতিয়া মন যায় তেতিয়া চাওঁ এতিয়া ধমালখন চাব যাম কালি।
অ', কাৰ লগত যাবা তুমি।
তুমি যাবা নিকি।
হে মই আৰু নক'বা কালি মোৰ বহুত কাম আছে ক'লো না, প্ৰজেক্ট একমখা আছে, এতিয়া তোমাৰ লাষ্ট ডেট চৈধ্য তাৰিখ দিছে য়ে, এতিয়া কৰিবই লাগব মই। নহ'লেতো আৰু নহ'ব নহয়, ফাইন লগাই দিব। তাকে বোলো মই আগতে কাম খিনি কৰি লওঁ, তাৰ পিছত কিবা এটা ভাবিম আৰু এই ফিলিম বাৰু আৰু ভাল- ভাল ফিলিমো আছে দিয়াচোন।
অ', অ', অ', সেইটো হয়, এ আমাৰ বাৰীত তামোল আজি বিকিলে ৰ'বা।
অ', হয় নিকি, মোলে অলপ পঠাই দিবাচোন থাকিলে।
এই এশডালমান আছিলে, গোটেই বিকি দিলোঁ আৰু নিজৰ কাৰণে আছে চাগে পঞ্চাছ টামান আছে তামোল দি পঠাম দিয়া বিছটামান।
অ মোৰ কাৰণে ৰাখিব লাগিছিল কেইটামান।
তামোলটো ভাল নহয় তিতা।
অ চাগে সিহঁতে এ হেৰি কৰিব চাগে চুপাৰী বনাব চাগে।
অ এ তলৰ গুৰেদি এই সাপ তোমাৰ চেৰাই গৈইছিল বা সেইকাৰণে সেইটো মানে তিতা হৈ গৈছিল তামোল।
অ, অ, অ। অ সেনেকুৱা পুৰণা কিছুমান প্ৰথা অনুসৰি এইবিলাক কথা প্ৰচলিত আছে বাৰু।
অ আমাৰ ইয়াতে এইবোৰে চলে না, এইবোৰে কয় আৰু।
উম, উম। হয় ঠিকেই কৈছা। তাকে, তাকে। তোমাৰ ছোৱালী ঠিকে আছে ন?
আজি কি বনালা?
অ তোমাৰ ছোৱালী ঠিকে আছে ন?
অ আছে, আছে। পলাই গে'ল তাই।
কি কোৱা? এই সিদিনা হাই ছেকেণ্ডাৰী পাছ কৰা নাছিল?
অ এটা ল'ৰা এদিআৰি পাছ কৰছে ল'ৰা জনৰ লগত পলাই গৈছে। ব
অ তে মজা মজা। এ চৰকাৰী চাকৰিৰ লগতে গৈইছি দি আৰ।
অ।
মই নিজে এজনী শিক্ষয়িত্ৰী হৈয়ে কৈ আছো তোমাক। আজি-কালি যিটো যুগ ন। এতিয়া যদি ভাল পাইও গৈছি এতিয়া কব গ'লে একদম বেকাৰ মানুহ তাত গৈ কেনেতো একো লাভ নাই ন। এতিয়া পলাই গৈইছি যদ দিও তোমাৰ এতিয়া ক'ব গ'লে এ ইয়াৰ যিহেতু এটা চাকৰি আছে হাতত। কৰি মেলি খাব পাৰিব। ল'ৰাজনৰ সেইখিনিতো অলপ কাণ্ড জ্ঞান আছে চাগে। যে ছোৱালীজনীক মই আনিছোঁ পলাই যিহেতুকে মই তাইক ৰা ধুনীয়াকে ৰাখিব লাগিব সুখত। হয়নে নহয় কথাটো?
হয়, হয়। হয়, হয়। আজি আপুনি কি বনালে পিছে খোৱাত?
অ মই, আজি তোমাৰ এই নক'বা আৰু ইমান ডাল গৰম দিছে। মোৰ একো খাবই মন নাচায়। তাত তাতে ওপৰি তোমাৰ মোৰ ফিজটোও বেয়া হৈ গ'ল। তাতে তোমাৰ এটা জমনি হ'ল নহয়। ফিজটো আৰু মায়ে তোমাৰ এ ভাঙা টিন বিক্ৰী কৰা মানুহক তিনচ' টকাতে বিক্ৰী কৰি দিছে।
আও কি কোৱা হেই।
অ, মস্ত জমনি। মই হাঁহি হাঁহি মোৰ পেট বিষাই গৈছে। এ নিগনি‌ এসোপা আছিল। তাৰ পিছত নিগনিয়ে তোমাৰ সেই ফু ফুটা কৰি দিলে ফ্ৰিজটো। এতিয়াতো বতাহ-চতাহ একো নোহোৱা হ'ল ফ্ৰিজত। বৰফ-চৰফ নোহোৱা হ'ল। বস্তু মাখা ঠাণ্ডা নহয়। মায়ে ক'লে দে বাহিৰতে ওলাই থৈ দিওঁ, থৈ দিলে এদিন। থৈ দিওঁতেও সেই বৰষুণতে জিকে। আজি ভাঙা টিনা এ বিক্ৰী কৰে যি এ আহে। অ সেইয়া কি কৰলা মাই বিকি দিলে তিনচ' টকাতে। অ বোলে লৈ যা।
অ মই মই এনেকে আগতে সৰু তে থাকোতে এই নিগনি পোৱালি লৈ কেনে বৰ মৰম কৰিছিলোঁ। কোমল, কোমল দেহা।
উম। মই এইবিলাক দেখবা নোৱাৰো দেই। ইচ যাম ইমান লেতেৰা কৰে, ইমান কাটি কুটি বস্তু বিলাক বস্তু বাহিনীৰ অৱস্থা নোহোৱা কৰি দিয়ে, কাপ
অ', কিন্তু মুখখন দেখোঁতেই অন্ত ধুনীয়া।
উম, সেইটো হয় বাৰু। সেই মোৰ ঘৰত আছে এটা মেকুৰী আছে আৰু। এ আছে ৰবা এই তাৰো সেই গৰমক ধৰি বতৰ মানে এই হেৰিত ধৰি খাব নোৱাৰে শীনাই গৈছে নুম-চুম সোৰছি। এ দুখে লাগে আৰু।
কৈ থৈছা পিছে তাই?
অ', শ্ৰী।
অ', চিৰি নেকি? অ', চিৰি মুনু।
অ', চিৰি মুনু। মুনু মানে বাবুৱে কবা গেলি কিন্তু মানে এ, কি ক'ম আৰু ভাল লাগে ন? এতিয়া বচ অ', মুনোৱে আৰু চবৰে মা বুলি মাতে, বাবা বুলি মাতে, ধুনু বুলি মাতে এতিয়া সি মানে ফিমেল না মেল না